অ' কি কৰিছা?
এ এনে আছ ৰ'বা, তুমি?
ময়ো এনেই আছো ৰ'বা। ঘৰতে আছা ন?
অ' মই ঘৰতে আছোঁ। বাৰু তুমি?
ময়ো ঘৰতে, ব্যস্ত আছিলা নেকি?
অ'। নাইয় ব্যস্ত নাই। তুমি ব্যস্ত আছিলা নেকি?
নাই, নাই। মই মানে যোৱাকালি মোৰ গাঁৱলৈ গৈছিলো। উ মই কালি মোৰ গাঁৱৰ বিহু অনু বিহুত উদযাপনৰ অনুষ্ঠান এটা লৈ গৈছিলো। ইমান আনন্দ আৰু উল্লাহ দেখি মনটো একেবাৰে ভাল লাগি গ'ল।
সঁচাকৈ নেকি? কি কি দেখিলে পিছে?
বহুত ধুনীয়া দৃশ্য দেখিলো। ডেকা গাভৰুৱে বিহু নাচ নাচিছিল, ঢোল পেঁপা গগনা আৰু টকাৰ সুৰেৰে চাৰিওফালে মুষৰিত হৈ কৰি তুলিছিল। সকলোৱে পৰম্পৰাগত সাজ পোচাক পিন্ধি উৎসৱৰ আনন্দ উদযাপন কৰিছিল।
চোবা, বিহুৰ সময়ত অসমৰ পৰিৱেশেই সলনি হৈ যায়। সকলো ফালে আনন্দৰ বতৰ বৰ্তি কৰে নেকি?
ঠিকেই কৈছা বিহু কেৱল এটা উৎসৱ নহয়। ই অসমৰ সংস্কৃতি, ঐতিহ্য আৰু জাতীয় পৰিচয়ৰ প্ৰতীক।
নোহোৱা নহয়, অসমত তিনিটা বিহু আছে নহয় জানো।
হয়, ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু। তিনিওটা বিহুৰ নিজা-নিজা তাৎপৰ্য আছে।
অলপ বহলাই ক'ব পাৰিবা নেকি?
হয়, ৰঙালী বিহু অসমৰ আটাইতকৈ জনপ্ৰিয় আৰু আনন্দময় উৎসৱ। ইয়াক ৰং বহাগ মাহত পালন কৰা হয় সেয়েহে ইয়াক বহাগ বুলিও জনা যায়। এই বিহুৰে অসমীয়া নৱবৰ্ষৰ আৰম্ভণি হয়। কৃষিভিত্তিক সমাজত ৰঙালী বিহুৰ বিশেষ গুৰুত্ব আছে। কিয়নো এই সময়তে খেতিৰ নতুন বতৰ আৰম্ভ হয়। ৰঙালী বিহুৰ সময়ত মানুহে ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে। নতুন কাপোৰ পিন্ধে, আত্মীয় স্বজন্মক স শুভেচ্ছাও জনায়। ডেকা-গাভৰু সকলে বিহু নাচ নাচে। বিহু ধুগীত পৰিৱেশন কৰে। ঢোল, পেঁপা, গগনা আদি বাদ্যযন্ত্ৰৰ সুৰেৰে চৌ চৌহদ মু-মুখিত হৈ উঠে। এই উৎসৱে অসমীয়া সংস্কৃতি ঐক্য ভাত চিত্ৰবুধ আৰু আনন্দৰ প্ৰতীক হিচাপে আহ পৰিগণিত হয়। ৰঙালী বিহুৱে সকলো মানুহক একত্ৰিত কৰি সুখ, শান আৰু সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই আনে।
হয়। বাকী ভোগালী বিহুৰ বিষয়ে অলপ বহলাই ক'বা চোন। ভোগালী বিহু, ৰঙালী বিহুৰ বিষয়ে অলপমান।
অঁ! ভোগালী বিহু অসমৰ অন্যতম প্ৰধান উৎসৱ। ইয়াক মাঘ মাহত পালন কৰা হয়, সেয়েহে ইয়াক মাঘ বিহু বুলিও কোৱা হয়। এই সময়ত খেতি পথাৰৰ ধান কটা আৰু শস্য সংৰক্ষণ, সংগ্ৰহ কৰা কাম শেষ হয়। ফলত কৃষিসকলৰ ঘৰত খাদ্য শস্যৰ প্ৰচুৰতা থাকে। সেয়েহে বিহুক ভোগালী বিহু বুলি কোৱা হয়। ভোগালী বিহুৰ আগদিনা উৰুকা পালন কৰা হয়। এইদিনা মানুহে একেলগে ভোজ খায়। আৰু আনন্দ উল্লাস কৰে। বাঁহ, খেৰ আদিৰে মেজি ঘৰ আৰু আৰু ভেলাঘৰ নিৰ্মাণ কৰা হয়, পিছদিনা পিছদিনা ৰাতিপুৱা মেজিত জুই জ্বলাই ভগৱানক প্ৰণাম জনোৱা হয়। এই বিহুত বিভিন্ন পৰম্পৰাগত যে খাদ্য যেনে পিঠা, লাৰু, চিৰা, দৈ আদি খোৱা হয়। মানুহে খেল-ধেমালি, প্ৰতিযোগিতা আৰু বিভিন্ন সাং স্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। আৰু কঙালী বিহু অসমৰ তি তিনিটা বিহুৰ ভিতৰত অন্যতম। ইয়াক কাতি মাহত পালন কৰা হয়, সেয়েহে ইয়াক কাতি বিহু কাতি বিহু বুলিও কোৱা হয়, এই সময়ত পথাৰত ধান আহ, ধান গছ থাকে যদিও ঘৰৰ শস্য শস্য নাথাকে। সেয়েহে ইয়াক কঙালী বিহু বুলি কোৱা হয়। কঙালী বিহু মূলত কৃষিভিত্তিক উৎসৱ। এইদিনা কৃষকসকলে পথাৰত অ', পথাৰত তুলসীৰ তলত আৰু গোসাই ঘৰত চা কি জ্বলায় এই ধানৰ ভাল উৎপাদনৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। পথাৰত জ্বলাই দিয়া চাকিক আকাশবন্তী বুলিও কোৱা হয়। এই বিহুত নাচ, গান বা ভোজভাত আয়োজন কম হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে খেতি - বাতিৰ মংগল কামনা আৰু ভৱিষ্যতৰ ভাল ফচলৰ বাবে প্ৰাৰ্থনা কৰা।
সঁচাকৈয়ে বৰ ধুনীয়া লাগিল দেই কথাখিনি শুনি।
হয়। আহ আহ নিশ্চয় বিহুৰ সময়ত আহ উম অব বিহুৰ সময়ত মানুহৰ মাজত একতা আৰু সম্প্ৰীতিৰ ভাৱো বৃদ্ধি অ কৰা হয়।
উম সেইটো সঁচা গোটেই অসমত মানে উৎফুল্লিত হৈ পৰে যেতিয়া বিহু আহে বুলি কোৱা হয়।
হয়। ধনী - দুখীয়া, ডাঙৰ - সৰু সকলো মানুহে একেলগে উৎসৱ পালন কৰে। বিহুৱে মানুহৰ মাজত ভাতৃত্ববোধ, মৰম আৰু সহজ সহযোগিতাৰ মনোভাৱ বি এ গঢ়ি তোলে।
আৰু ডাঙৰবিলাকে সৰুবিলাকত বহুত মৰম আদৰেৰে মানে বহুত মৰম কৰে বুলি শুনিছোঁ মানে। ব'হাগ বিহুত।
হয় সেইটো সচা। কিন্তু বৰ্তমান সময়ত আধুনিকতাৰ প্ৰভাৱত বহু পৰম্পৰা হেৰাই যোৱাৰ আ কাংক্ষা আছে।
সেই বিদ্যালয় মহাবিদ্যালয়ৰ বিভিন্ন সামাজিক সংগঠনে বহু সংস্কৃতিৰ সম এইটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে কিন্তু।
আহ আহ এ একেবাৰে ঠিক আমাৰ সকলোৰে দায়িত্ব হৈছে বিহুৰ সঠিক সঠিক ইতিহাস আৰু পৰম্পৰা আগন্তুক প্ৰজন্মৰ মাজত প্ৰচাৰ কৰা।
হয় বিহু কেৱল অসমৰ উৎসৱ নহয় এই সমগ্ৰ বিশ্বত থকা অসমীয়া বিৰ হৃদয় উৎস
আঁহ সঁচাকৈ বিহুৰ নাম শুনিলেই মনত আনন্দ, উল্লাহ আৰু গৌৰৱৰ অনুভূ জাগি উঠে
আৰু মই শুনিছোঁ এইবাৰ বোলে একেলগে বহু হাজাৰ আঁচনিক নোচোৱাব বুলি শুনিছো সৰু হোজাইত।
হয় হয় ঠিকেই শুনিছা। অ আৰু তুমিতো জানাই বাহিৰৰ দেশতো আমাৰ অসমীয়া বিভিন্ন অসমীয়া বাহিৰৰ দেশতো বাস কৰে।
হয় তেওঁলোকে তাতে অলপমান বিহু অনুষ্ঠান পাতিছে বুলি শুনিছো। বেলেগৰ মুখে মুখে।
অ হয় নেকি, মই বাৰু এতিয়ালৈকে শুনা নাই এইটো কথা। তুমি কিবা শুনিছা নেকি?
অঁ মই, মই এই লগৰ এজনৰ পৰা শুনিছিলো বাহিৰত বোলে এবাৰ বিহুৰ অনুষ্ঠান কৰিছিলে মানে বেছি ডাঙৰকে নহয় আৰু অসমীয়া কেইটাই মিলি পেলাই।
অ হয় নেকি, ভালেই কৰিছে বাৰু এনেকৈ বাহিৰৰ দেশত থকা অসমীয়া সকলে যদি আমাৰ সংস্কৃতিটো বাহিৰৰ দেশৰ মানুহ বিলাকৰ আগত দেখাই তেতিয়া হ'লে এইটো আমাৰ অসমীয় সকলৰ বাবে বৰ গৌৰৱৰ কথা।
হয় এইবাৰ অসমৰ গামোচা বোলে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাইছে।
অ হয় ঠিকেই কৈছা।
এইটো বৰ গৌৰৱৰ কথা অসমীয়াৰ জাতিৰ বাবে।
অ ঠিকেই মই এইটো কথাৰ বাবে আমাৰ অসমীয়াসকলক বহুত গৌৰৱ অনুভৱ কৰো অসমীয়া হৈ পেলাই। তুমি আৰু কিবা জানা নেকি অসমীয়া বিহুৰ বিষয়ে?
জানো মই নজনা নহয় অলপ ভালকৈ নাজানো কিন্তু অলপমান জানো
অঁ অঁ।
যেনে ৰঙালী বিহুৰ সময়ত বহুত মানে ডাঙৰে সন্মান ডাঙৰক সন্মান কৰে সৰু বিলাকে ডাঙৰ বিলাকে সৰু বিলাকক মৰম কৰে। গামোচা দি সন্মান কৰে ডাঙৰ বিলাকক।
হয় হয়, ঠিকেই শুনিছা বাৰু তুমি। যেনেকে ৰঙালী বিহুৰ প্ৰথম দিনা গৰু বিহু দ্বিতীয় দিনা মা বি আহ দ্বিতীয় দিনা মানুহ বিহু। এনেকৈ সাত দিন পালন কৰা হয় বহাগ বিহুতো আমাৰ।
অ আৰু ৰঙালী বিহুত বোলে সাতবিধ শাকো খোৱা হয়?
অ হয় ঠিকেই শুনিছা এইটো। সাত দিন বিহুৰ বাবে আৰু তুমি কিবা জানানে এনে?
হয় এই মানে বিহু আমাৰ অসমীয়া জাতিটোৰ মানে বিহুটোৰ হেৰাই নাযাবৰ বাবে বহুতো খিনি পদক্ষেপ ল'ব লাগে আৰু চৰকাৰে বহুতখিনি পদক্ষেপ লৈছে। সেইখিনি মোৰ চৰকাৰৰ মানে ভাল লাগিছে
ঠিকে কৈছা ঠিক আছে বাৰু আজি আমাৰ কথা ইয়াতে মই সামৰণি মাৰিছো
দিয়া ধন্যবাদ